হেল্ল'
অ, শুনিছ?
হয়।
অ, তোৰতো শুনা নাই অলপ ডাঙৰক কচোন।
হেল্ল'
অ, অ, শুনিছোঁ শুনিছোঁ।
হয়, হয়, কওক নাই এনেই অ, অলপ বহিছিলো, আপুনি? হেল্ল', শুনিছে?
অ, অ, কি কৰি আছ?
হয়, এনেই আছোঁ আপুনি?
অ, অ, এনেই আছোঁ এনেই আছোঁ। সেই আজি মই অলপ আগতে বাহিৰৰ পৰা আহিলোঁ ইমান ধূলি বালি।
তাকেই আজিকালি বহুত ধূলি বালি হৈছে প্ৰদূষণ গ্ল'বেল ৱাৰ্মিঙও বাঢ়িছে ন?
সেইটয়ে সেইটোৱে ইমান প্ৰদূষণ হৈছে। মানুহে যে আজিকালি মানে যাতায়াত নোহোৱাকে চলিবই নোৱাৰে। এতিয়া ধৰ তই যাতায়ত ব্যৱহাৰ নকৰে যদি মানুহে চাইকেল বা ৱাকিং কৰে ন খোজকাাঢ়ি যায় তেতিয়াতো, ধূলি বালি মানে কমি যাব ন,
সেইটো হয় আজিকালি প্ৰত্যকজন মানুহৰ- ঘৰে ঘৰে গাড়ী স্কুটি কিবা নহয় কিবা থাকেই।
উম, সেইটয়েই। এইবাৰ সেইবোৰ ব্য্ৱহাৰ নকৰি যদি মানে আজিলি তই চা মানে, এখন ঘৰতো মানে চবৰে গাড়ী থাকে আৰু আজিকালি পাঁচটা মানুহ থাকে পাঁচ তাৰে গাড়ী থাকি কিবা আনিবও গ'লে মানে, সেই যাতায়াতকেইটা লৈ যাব। সেইটো কিমানা কেনেকুৱা হৈছে মানে, প্ৰদূষণটো ইমান বেয়া কৰি দিছে সেইবোৰে।
সেইটোৱে।
আজিকালিতো এইটো ভৰলনিটো চাবই নালাগে আৰু।
অ', তোমাৰ ৰিভাৰ নদী বিলাক খুব প্ৰদূষণ হৈছে, মানে ওলাই গ'লে আজিকালি বেমাৰ আজাৰো বহুত হয় প্ৰদূৰণৰ কাৰণে। মানুহৰ হাৰ্টৰ বেমাৰ হওক বা উশাহ, নিশাহটো, ওলাই যাবই নোৱাৰে আজিকালি চবেই মানে ওলাই গ'লেই বেমাৰ হয়।
সেইটো, সেইটো এতিয়া মানে কিমান গছ গছনি কাটি দিছে এতিয়া গছ গছনি কাটি দিছে কিবা এটা কামৰ কাৰণে কাটি দিছে কিন্তু তাৰ বিনিময়ত মানে সেই সম্পূৰ্ণ হোৱাৰ তাৰ পিছত যদি মানে গছ-গছনি আৰু দু কেইটামান ৰুই দিয়ে তাৰ বিনিময়ত। তেতিয়া মানুহে উশাহ নিশাহটো কষ্ট নাপায় বতাহও ভালকৈ পায় হয় নাই?
সেটোৱে ডেভেলপমেন্টৰ নামত এতিয়া গছ যদি এশটা কাটিছে আৰু এশটা কৰ'বাত ৰুবও লাগে। সেইটোৰ পৰা অলপমান সকাহ পায় ন?
অ',
যিমানে গছ কটা হৈ গৈ আছে সিমানে প্ৰদূষণতটো বাঢ়ি গৈ আছে প্ৰদূৰষণৰ লগে লগে গ্ল'বেল ৱাৰ্মিঙও বাঢ়ি গৈ আছে।
সেইটোৱেই আৰু। এতিয়া নদীবোৰত তই দেখিছ চাগে কিমান মানে জাবৰ-জোথৰ পেলাই, তাৰ কাৰণেতো আজিকালি এইবিলাক কাচ চাচ নোহোৱাই হৈ গৈছে দেখিবলৈ নোপোৱা হৈছে এইবোৰ।
সেইটোয়ে, মানুহ বিলাকেও আচলতে এইবিলাক সজাগ হব লাগে। কিমান আৰু গভমেন্টে কৰিব। মানে চাফা কৰা মানুহ চাফা কৰি আছে।
সেই অশিক্ষিত বোৰতো সেইটোয়ে হয় আৰু মানে শিক্ষিত কেইটাও কৰি আছে সিহঁতেতটো চব জানে কি যাবৰ জোঁথৰৰ কাৰণে এটা নিৰ্দিষ্ট ঠাই আছে, কিন্তু সেই ঠাইটো মানে, নেপেলাই নদীবোৰত পেলাব, ৰাস্তাত পেলাব কিবা পেলাব। সেনেকোৱা হৈছে।
হয়, হয়।
উম।
এইবিলাক প্লাষ্টিকেও আজি বহুত অনিষ্ট কৰে ন?
উম, উম, মাটি প্ৰদূষণ হৈ আছে তাৰ কাৰণে।
মাটি প্ৰদূষণ, আৰু পানীও প্ৰদূ্ষণ হয় ন?
অ পতিীতটো প্ৰদূৰষণ হয়ে এতিয়া শব্দ প্ৰদূষণো হৈ আছে যান-বাহনবোৰ ইমান হৰ্ণ বজাই। ট্ৰেফিক ইমান বাঢ়িছে। তাৰ কাৰণে মানুহৰ কিমান শব্দ প্ৰদূষণটো হৈয়ে আছে।
হয়, হয়, হয়। আচলতে তুমি যদি বাহিৰত ওলাই যোৱা ন একদম কলা কল ধোৱাা ধোৱাা দেখিবা মানে।
উম, উম, কল কাৰখানা ধোৱা বোৰ সেইবোৰ যে।
সেইটো সেইটো মানে ডেভলপমেন্টৰ নামত আমাৰ বহুত অনিষ্ট হৈ আছে তাৰমানে।
সেইটোৱে, সেইটোৱে আৰু। এতিয়া কল কাৰখানা ধোৱাৰ কাৰণে বায়ু কিমান প্ৰদূষিত হৈছে? মানুহৰ শ্বাস প্ৰ্বাসৰ ৰোগ ৰোগ হৈ গৈছে মানে শ্বাস প্ৰশ্বাসৰ।
সেইটয়ে, অকল মানে ভাৰততে নহয় বাহিৰ
বাহিৰৰ দেশতো হৈ আছে এই বস্তুবোৰ। সেনেকুৱা কথা এতিয়া জলবায়ুৰ কিমান পৰিৱৰ্তন সমস্যাও দেখা পোৱা যায় জলবায়ুৰ ইমান। উদ্যোগ আৱৰ্জনাৰ এইবিলাকতো কিমান মানে হেই হৈ গৈছে সমস্যা হৈ গৈছে।
উম, হুম হয়।
হয় নাই? হেল্ল'
হয়, হয়, আপুনি শুনিছে মোৰ মাতটো?
অ, অ, শুনিছোঁ শুনিছোঁ।
আকৌ সেইটো নলা নৰ্দম আৰুো কিমান হেৰি হৈ গৈছে গম পায়নে?
হয়, হয়।
উম, ম ৰাসায়নিক দ্ৰব্যবোৰ যিবোৰ আমি মানে খেতিপথাৰত হেৰি কৰোঁ, তাৰ কাৰণে কিমান মাটি প্ৰদূৰষণ হৈ আছে জল প্ৰদূৰষণ হৈ আছে, আছে। নদীত যে এইবিলাক ৰাসায়নিক পদাৰ্থ কৃত্ৰিম ৰাসায়নিক পদাৰ্থবোৰ পেলাই যে মিহলি হৈ যায় ন পানীৰ লগত তাৰ কাৰণে কিমান জল প্ৰদূষণ হৈ আছে।
সেইটোয়ে আপুনি বানপানী হলে দেখিছেনেে কেনেকুৱা জাবৰ জোথৰ কিমান বস্তু ওলায়।
সেইটোৱেই, সেইটোৱেই।
মানে খোজ দিব নোৱাৰে আজিকালি ক'তো, ওলাই যাবই নোৱাৰে ঘৰৰ পৰা বাহিৰত, ওলাই গলে আ আপোনাৰ মানে, একেবাৰে ধূলি দি ভৰ্তি হৈ যাব মানে গমেই পায় মানে দেখিলেই গম পায়।
অ, অ, এতিয়া শব্দ প্ৰদূষণ কি ক'লে?
হয় কওকচোন।
অ, শব্দ প্ৰদূ্ষনো কিমান হৈছে গাড়ীৰ হৰণ তাৰ পিছত এতিয়া মাইক যে মাইক বোৰ যে বজাই ৰখে, তাৰপিছত উদ্যোগিক মে চীনৰ যবিলাক উচ্চ তীব্ৰতাৰ শব্দ মানুহৰ মানে মানুহৰ এইবিলাক মানে শ্ৰৱণ শক্তি নাইকিয়া হৈ গৈছে আৰু ক্ষতি কৰিছে বহুত।
হয়, হয়, আজিকালি আপোনালোকে এই ৰাতি ৰাতি ক্লাব বিলাক চাউণ্ড বোৰ আহে শব্দবোৰ আহেতো।
মানুহৰ কিমান প্ৰব্লেম হৈ আছে বস্তু
হয়, হয়, মোৰ ঘৰলৈকে আহে।
উম, উম, তোৰতো সেই কাষতে থাকে নহয় জানো?
হয়, হয়, কাষতে। আচলতে মানে এইবিলাক আচলতে যদি মানুহক অনিষ্ট কৰে, এনেকুৱা ডেভেলপমেণ্টে তটো এইটো বহুত বেয়া মানে।
সেইটোৱে সেইটোৱে এনেকুৱা উ-উন্নতি নালাগে আৰু। এনেকুৱাও উন্নতি দৰকাৰ নাই আৰু, মানে যিবোৰক মানে ক্ষতি হৈ আছে এখন দেশৰ এখন ৰাজ্য জ্বৰ। সেইটো কথা মানে। এতিয়াতো এই এ, গছ কিমান কাটিছে মানুহে। তাৰ কাৰণে যদি গছ যদি ৰুৱে তেতিয়া বায়ু প্ৰদূষিত মানে নিয়ন্ত্ৰিত থাকে আকৌ।
অ, কিমান জোগাত উৰণীয়া সেইটো বনোৱাৰ কাৰণে কিমান জোগাত আপোনাৰ গছ কাটিছে হয়নে?
সেইটোৱেই সেইটোৱেই।
পাৰ্ক বনাইছে কিমান কাটিছে গছ তাৰ নামত।
কিন্তু তাৰ বিনিময়ত যদি ৰুৱে, গছ কাটিলেও ৰুব পাৰেতো সেইটো।
হয়, ৰুব পাৰে।
অ, কিন্তু সেইটোতো ৰোৱা নাই ন সেইটো চৰকাৰে কৰা নাই কামটো। চৰকাৰৰ দৌৰৰ কথা কিন্তু মানুহেই কৰিব পাৰে ন সেইখিনি কাম।
পাৰে পাৰে পাৰে, সেইদিনাখন আপোনাৰ ৰুইছে ৰোৱা ফুলত পানী যদি নিদিয়ে যতন নধৰে ফুল তো মৰি যাব ন গছততো মৰি যাব
সেইটোৱে সেইটোৱে।
তাক আপোনাৰ যতন ধৰিব লাগিব।
এতিয়া যদি মানুহে মানে কিমান মানুহৰ কিমান বেমাৰ হোৱা হৈছে, আজিকালি যদি মানুহে এইবিলাক গাড়ী মটৰে নগৈ যদি চাইকেলেদি যায় কিবা এটা বস্তু আনিবলৈ বা খোজকাাঢ়ি যায় তেতিয়া বহুত ভাল ন এইবোৰ।
স্বাস্থ্যৰ কাৰণেও ভাল হ'ল ন অলপ
অ', আৰু প্ৰদূষিত প্ৰদূষণটো নিয়ন্ত্ৰিত থাকে তেতিয়া।
নিয়ন্ত্ৰণ থাকে সঁচাকে আপোনাৰ আজিকালি এই অকনমান দূৰ যাবলৈ এক কিলোমিটাৰ যাবৰ কাৰণেও মানুহে যাতায়াতৰ ব্যৱহাৰ কৰে।
অ', অ', সেইটোৱে। তাৰ কাৰণে কিমান ট্ৰেফিকো বহুত বাঢ়ি গৈছে স কাৰ উম আৰু কিমান শব্দ প্ৰদূশনোতো বাঢ়ি গৈছে তাৰ কাৰণে।
পাৰে। বাঢ়িছে সচাকে আপোনাৰ অকলকল যে এনেকুৱা নহয় যে এটা প্ৰদূষণে বাঢ়িছে আপোনাৰ বায়ু প্ৰদূষণৰ, পৰা শব্দ প্ৰদূষণৰ পৰা, প্ৰত্যেকটো বস্তুয়ে বাঢ়িছে।
সেইটোৱে সেইটোৱে এতিয়া জল প্ৰদূষণ টো কিমান বাঢ়ি গৈছে, ভৰলো নদীতোক ক'বই নালাগে এইটো নদী বাহিৰৰ পৰা যেতিয়া আ টুৰিষ্ট বোৰ আহিব পৰ্যটকবোৰ আহিব তেতিয়া ভৰলো নদী আমি যদি দেখাই দিওঁ এইটো ভৰল নদী বুলি সিহঁতে ভৰলো নদী বুলি ক'ব ক'ব জানো? এইটো সেইটো নালা নদবা বুলিহে কব এতিয়া।
তাকে নলা নলা লাগে।
সেইটোৱেইেতো।
চাই তাকে ভাবিছোঁ, একদম নদীৰ নিচিনা মানে পৰিষ্কাৰ হৈয়ে থকা নাই।
সেইটোৱে সেইটোৱে, এইটো কলা পৰি গৈছে এইটো নদী বুলি নকয় আকৌ এইটো।
নকয় নকয়, একদম বেয়া
ডাবৰ জোথবোৰ তাতেহে পেলাই আকৌ কিন্তু তাৰ কাৰণো চৰকাৰে এটা জাগা বনাই দিছে ন জাবৰ জোথৰ পেলাবলৈ তাতে পেলাব লাগে।
সজাগ হ'ব লাগে, য'ত পেলাব লাগে তাতে পেলাও।
তাৰ কাৰণে এটা মানে এনেকুৱা হ'ব লাগে যে মানে এই কৰ্ম কৰ্ম সংংস্থাপ সেইটো যে পাতে যে কৰ্ম-কৰ্মশালাবোৰ এইবোৰ। তেনেকুৱা সি তাতে প্ৰেক্টিকেলি দেখাব লাগে আৰু বস্তু বোৰ, এতিয়া মানুহবোৰে জানে এজ মানুহ বোৰ যে থাকে সেইবিলাক সেইো ইমান এটা ভালকে নাজানে ন গাঁৱৰ মানুহবোৰ সিহঁতে ইমান অক অশিক্ষিত আৰু বস্তুবোৰ, ত' সিহঁতে জানিব এইবোৰ দেখালে প্ৰেক্টিকেলি।
আৰু আপোনাৰ আহ হেৰি আছিলে ন' মানুহবোৰে এই আমাৰ আমাৰ ভাৰতৰ মানুহবোৰে স্পেচিয়েলি বেছ বিশেষকে এই ধৰ্ম, পূজা পাতল এইবিলাকৰ নামত মালা আপোনাৰ মূৰি টি সেইবোৰ পেলাই দিয়ে যে নদীত।
সেইটোৱে সেইটো
সেইবিলাকে বহুত অনিষ্ট কৰে। হয় হয় আপুনি ভিডিঅ বিলাক চাবোন মই বহুত দেখিছোঁ মানুহ বিলাকৰ এই গংগা হওক বা কিবা ধওক পাত সেইটো পেলাবলৈ মানা কৰে তথাপিও পেলায়।
সেইটোৱে সেইটোৱে আৰু সেইটো কাৰণে বহুত অনিষ্ট হৈ আছে বস্তুবোৰ।
ধৰ্মৰ নামত যদি আমি নদী লেতেৰা কৰো, আমিতো গংগা হক ব্ৰহ্মপুত্ৰ ক আমি দেৱতা হিচাপে পালো ন?
অ ল, অ, অ, সেইটোয়ে, এতিয়া গংগা নদীত যে মানুহবোৰে গা ধুৱে,
অ,
তাৰ কাৰণেতো কিমান ছালৰ বেমাৰ হৈয়ে আছে মানুহবোৰৰ। কিন্তু এইটো গংগা নদীতো মানুহে পবিত্ৰ বুলি ভাবে। কিন্তু পবিত্ৰ বুলিতো পবিত্ৰ কৰি ৰখা নাই ন মানুহে? কিমান কি বস্তু পেলায় তাতে।
সেইয়া,
ছালৰ বেমাৰটো বাঢ়িছে বাঢ়িছে, আজিকালিতো দেখিছয়ে চাগে, এইটো ৰ'দটো কিমান সেইকে পৰিছে আৰু আজিকালি।
উম উম,
টো এনেকুৱা আছে কি ৰ'দ পৰিলে মানে ওলাব পাৰি, চালৰ পোৰেবোৰ কিন্তু আজিকালিতো ওলাবচোন ৰ'দত, ত ছাল পুৰি যায় এনেকুৱা মানে, কিহৰ কাৰণে হৈছে? এইবিলাকৰ কাৰণে হৈছে বস্তুবোৰ।
অ, সেইটোয়ে, গছ নাই সেইটো কাৰণে শীতল এতাটো নাই সেইকাৰণে। আপু তুমি যতেই জাবা আজিকালি বিশেষকে গুৱাহাটীখন ওলালে গছ তুমি দেখাই নাপাবা, এইপিনে চবা বিল্ডিং, সেইপিনে চবা বিল্ডিং,
সেইটোৱে সেইটোৱে দে তে হ'ব দে।
অ, অ, ঠিক আছে, অ, হ'ব দিয়া ৰাখিছোঁ।